অ
অ কোৱা
ক এতিয়া উম শুনি আছো
উম তাকে বোলো কি কৰিছা আছা।
উম আছে এনেই। যি গৰম ভিতৰত বাহিৰতে ঘূৰি ফুৰিছে।
এ কৈছা এনে ভিতৰকে বাহিৰতে ঠাণ্ডা পৰিছা অকনমান বতাহ দিলোও বাহ ভি। তেওঁ যে সোমাব নোৱাৰা।
উম যে।
মানে কি জানা ৰ'দতটো ভিতৰত বেছি সোমাই যে। আৰু মানে বাহিৰত বেছি। ঠাণ্ডা কিয় কাৰোনে এইবিলাক ঠাণ্ডা বতাহ মাৰি থাকে ন গছ -গছনি। সেইবিলাকে ল'ব লাগে এই যে ফেনৰ বতাহ লোৱাতকে গা ক্ষতি কৰে বোলে।
যিমান ফেনৰ বটল ল'বা তুমি বাহিৰত যাবাচোন গৰমতটো বেছি গাত লাগে ফেনৰ বটল ল'লে বেছি।
উম আৰু কিছুমান যে এচিত থাকে সেইবিলাকৰ ভাবাচোন কি অৱস্থা হয়।
উ আজি মই বেংকত গৈছো বেংকত এচি এচিৰ তলত মানুহ বিলাকে থাকেতো ন। তোৰ ভিতৰত সোমাই মই বাহিৰত ওলাই গৈছো এনেকুৱা গৰম লাগিছে।
উম। মানে এচি তলত থাকি থাকি মানে বহুতে মানে সহ্য কৰিব নোৱাৰে গৰমটো।
উম যেনে আমাৰ বাও মানে হস্পিতালত থাকেতো ন এচি তলত তো সহ্য কৰিব নোৱাৰে। ঘৰত আহিলে পাতি তলত সোমাই থাকে।
অ হুম মানে বাৰো ছাগে এইবিলাক সহ্য নহয় ছাগে।
ই আহু অয়।
উম যি গৰম দিছে এতিয়া আৰু মানে এচিতলত। থাকিব নালাগে পৰা মানে আদাত নিচিনা হৈ যায়। অভাস হৈ যায় এচি তলত থাকি থাকি। ঘৰত তেনেকুৱা সুবিধা নাপায় ন টোপনি নাহে থাক। শিকিব মন নাযায়।
উম সেইকাৰণে ঘৰত থাকি বেয়াই পায় ঘৰত বেছি দিন নাাপায় কৰে গোটেইওায়।
অ এই ফেনৰ হেৰি লৈ লৈ এচিত লৈ লৈ।
উম।
আৰু এনেও ডক্তৰ নাৰ্চ এইবিলাক মানে বেছি টাইম মানে হেৰিয়তে থাকে এনেকুৱা। এচিতলতে থাকে সিহঁতৰ কাম বিলাক। উম ডাঙৰ ডাঙৰ হস্পিতাল বোৰত থাকেই।
সেইটো নো।
পেচেন্ট বোৰৰ কাৰণ থাকিবই ডাঙৰ ডাঙৰ হস্পিতল বোৰত বেছি থাকে যেনিবা। সৰু সুৰা বিলাকৰ যেনেকে আমাৰ প্ৰাইভেট বোৰ বা সেইবিলাক গভমেন্ট বোৰ হয়। সেইবিলাকত মানে বেছি নাথাকে এইবিলাকৰ এনেকুৱা পাংখাই চলি যায়।
উম উম। উম।
ডাঙৰ ডাঙৰ বিলাকত এচি থাকে।
উম।
লগাই আৰু কিছুমানৰ কিন্তু বেছি লগ। নোৱাৰা আকৌ এয়া। হাত বিলাক চাবাচোন শুকাই আহে বেছি সময় ল'লে।
উম আৰু উম উম একে বগা হয় একে খেপ্তাহ পৰি যায় ন।
অ কিবা বগাৰ নিচিনা হয় কিবা চুলি নোম খিনি কেবা হেৰি হৈ যায়।
অমা বায়ে একে এনেকুৱা ব। কাহ হৈ গৈছে মানে ত এচি তলতে থাকে ন
অ', আমাৰ গৰমত মানে আমি ক'লা হৈ যাওঁ, সিহঁতে বগা হয়।
উম।
অ' অৰুণাচলৰ মানুহ বিলাক দেখিছা, সিহঁতে আমাৰ গৰম সহ্য কৰিব নোৱাৰে নহয়।
নোৱাৰে।
উম ইয়াত আহিলে মানে খুব বেছি এদিন বা দুদিন।
আৰু আৰু সিহঁতে তাতে মানে বইল খাই ন, সিহঁতে চাবাচোন এনেকুৱা গাল এইবিলাক ইমান ৰঙা ৰঙা থাকে ন।
উম সিহঁতে পাৰে বুজিছা আমি নোৱাৰো এতিয়া খাই খাই অভ্যাস হৈ গ'ল
আৰু শিসতে মানে এটা চ চুুবি বুলি কয় হা এটা বস্তু ইটো আছে সেইটো বস্তু সিহতে বহুত খায় বইল কৰি কৰি চবৰ লগতে মা আছে কিবা চুৰ্বি বুলি কয় এটা
অ কেনেকে মানে হেৰি বইল কৰি খায় মাছ দি বনায় নে মাংস দি নে চব্জি
মানে তুমি যোৱা বইল তৰকাৰী খোৱা তুমি। ধৰা তুমি কবি চবি দিয়া, আলু দিয়া, তাত মানে চুৰ্বি দি দিলেই হ'ল। মানে তুমি, তুমি, তুমি খাইপেলাই তুমি অকনমান গোন্ধ পাবা, কিন্তু মই মানে পাপা তাত থাকেতো, সিহঁতে পাপাও খাই যে। তো আনে ঘৰত, মই খাই পাইিছো কিন্তু, ধুনীয়া লাগে কিন্তু।
উম তুমি চাইছা?
খাইছো খাইছো।
তাকে মানে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ খাদ্য বুইছা। উম সিহঁতে এতিয়া বইল খাই খাই সিহত
সিহঁতে এটা কি বুলি কয় এটা আছে গুটি, তাই সিহঁতো গুটিয়ে দি বনাই সিহঁতে।
এনে ভাল নে খাবলৈ?
হেল্ল'।
উম ভাল লাগে বাৰু।
এনে ভালনে খাবলৈ চাগে?
উম ভালে লাগে বাৰু খাই, মই কিন্তু বহুত ভাল পাওঁ দেই। চাটনি চাটনি তুমি লৈ উম'। নাই মই খায়ে থাকো, পাপা আহিলে লৈ আহে, পাপাই কেতিয়াবা দি পঠায়।
অ', অ', তোমালোকৰ পাপাও তাত কৰে নেকি?
উম পাপা তাতে থাকে যে।
অ', অ'। পাপা চাগৈ ইয়াই গৰমটো সহ্য কৰিব নোৱাৰে।
উম নোৱাৰে, একদমেই নোৱাৰে।
উম আমাৰ আমাৰ ইয়াত যিমান খিনি গৰম ন, তাত বহুত ঠাণ্ডা।
উম'।
তাৰ তুলনাত। উম' পইচা হেনে। সেয়া তাত ফুৰা জেগা আছেতো বহুত।
বহুত আছে তাত।
মন যায় ন যাবলৈ, কিন্তু সেয়াহে ইমান দূৰ আৰু। কাৰ লগত যাবা, আৰু ঘৰৰ মানুহ যাব ইচ্ছা নকৰে ইমান দূৰ। চিনি জানিও নাপায়, এতিয়া চিনি যোৱা চিনি পোৱা মানুহ হ'লে লগত যাবলৈ ভাল।
আমাৰ মাও তাতে জন্ম হোৱা, তাত মানে আমাৰ ককাই আগতে কাম কৰিছিল তো ন। কিবা হেৰি আছিল আৰু তাৰে। তাতে মাহত তাতে জন্ম সৰুতে কিন্তু। এতিয়া মা হতে তাত যাব নোৱাৰে মায়ে ঠাণ্ডা বহুত ঠাণ্ডা মায়ে আজিকালি হ। সহ্য কৰিব নোৱাৰে।
মানে তোমালোকৰ তাত পাৰমানেন্ট ঘৰ হয়।
নাই আগতে আছিল এতিয়া নাই এতিয়া অকল পাপা থাকে আমি চব ইয়াতে থাকো।
অ', অ'তোমালোক ইয়ালৈ মানে চিফট হ'লা কিমান কিমান বছৰ হ'ল চাগে?
হ'ল চাগে বিছ বছৰ মানে আমি সৰু মানে অলপ অলপ সৰু সৰু থাকোঁতে আহিছো আৰু।
অ' এতিয়া মানে বুজি পোৱা আৰু অলপ - চলপ।
উম, উম, বুজি পাওঁ। উম', তাতে মানে আমাৰ পাপাৰ। পাপাৰ পৰিয়াল আছে যে। সেয়াত অহ'।
আমাৰ পৰিয়ালখিনিও তাতে আছে। উম', উম'।
পাপাৰ পৰিয়ালটো ইয়াত আছে, মোৰ। নে মাৰ পৰিয়ালটো তাত আছে।
অ', অ'।
সৰুতে সেই তাতে মানে অ'। উম, উম, ইমান ধুনীয়া আৰু খেলিও। পাৰি আৰু কিন্তু তাত বহুত। বহুত ডাঙৰ ডাঙৰ যুক আছে জানা এনেকুৱা কাপোৰা কাপৰি যুক আছে ইমান দীঘল দীঘল থাকে। ভৰিত ধৰি ললে তুমি এৰাব। নোৱা খাৰু নিচিনা লাগি থাকে এইফালে কিন্তু আগতে বহুত। হেৰি হয় জংঘল হয় ন তাত বেছি আমাৰ। আমি মানে য'ত আছিলো ন তাতে আছিলে এনেকুৱা।
অজান দেশ গৈছো নাজানো যে।
উম।
এইটো ঠাই চিন এইটো চিনি নাপাও ন বস্তুটো কি বস্তু। হয় এতিয়া ঘপকে তাত গ'লে এতিয়া চিনি জানি। মানুহ হ'লে বুজি পাব যে এইটো এইটো বস্তু হয় এইটো নু চুবা দেই আমি এতিয়া ঘূপককে চুই দিম নাজানিম।
উম।
আমাৰ কাৰণে প্ৰব্লেম হৈ যায় চলিবৰ কাৰণে। তাত থকা মানুহ এজন লাগিব যাতে তুমি ঘুৰিবলৈ যদি যোৱা। নহ'লে প্ৰব্লেম হ'ব আমি এতিয়া চিনিও নাপাম ন। ক'ত থাকিব লাগে কি খাব লাগে।
উম, মই ডাঙৰ হতে যোৱা তাত ৰাতি। উম।
বাকী কি শাক খালা?
এতিয়া আজি লঘোণ দিয়াই হ'ব হেল্ল'।
নাখালেও হ'ব।
হেল্ল' নাই আজি মানে লঘোণ দিয়া হ'ব। হেল্ল, শুনিছনে নাই?
লঘোণ
অ' তাতে আজিৰ দিনত চোৱ পিলাও, হ'ল যেতি ৰাতি ভাত- চাত নাখাওঁ আৰু
ভাত নাখায় ন, আমাৰো ভাত নাখায় দুপৰীয়া নাখায় মানে।
অ,
গম পাইছা, মানে দুপৰীয়া সুধিৰ হয় ন। তেতিয়া ভাত নাখায় মানে, ৰাতি মানে এতিয়া ভোকত থাকে তেতিয়া মানে ভাত এসাঁজ ভাল খাই আৰু খোদা ভাতে হ'ওক নিৰামিষেই হ'ওক, যি থাকে আৰু মুঠতে
অ, মানে দিনত না, আমাৰ দিন খায় মানে ৰাতি নাখায়। আমাৰ ইয়াত চবেই
অ, অ, এই দিলেই হ'ল বাৰু।
উম, দিলেই হ'ল আৰু খালি খোৱাটো‌ দিব লাগে, আৰু পে উম, উম, তুমি কামাখ্যালে, গৈ পাইছা নাই।
নাই, নাই, যোৱা নাই।
যাবলৈ মন আছে। হয়,
উম, যাব মনতো আছেই, লগ নাই যে।
সেইটোয়েই আকৌ।
বুজিছা, কাৰ লগত যাবানো?
সেইটোৱেটো
ইমান দূৰ, এতিয়া অকলেও যাব নোৱাৰা ন।
আৰু ঘৰ পাই যাব নিদ
মা হঁতে, অকলে ক'ত পঠিয়াব। নিদিয়ে, নিদিয়ে, ইমান দূৰ। ছয়, সাত ঘন্টা ৰাস্তা তোমাৰ অকলে পঠিয়াই দিবনে? তাত গৈ পেলাই হেৰাই থাকো যদি।
তাতে এতিয়া অম্বুবাচী মেলা হৈ আছিল।
উম, তাকেইটো চাব ইচ্ছা যায়। ভাঙিবই আৰু আজি যেতিয়া মানে সাতৰ সুধি হয় বুলি কয়। তেতিয়াই ভাঙে বুলি কয়, ইমান দেৰিলে নাথা থাকে বোলা আৰু যেতিয়া ষ্টাৰ্ট হয় মানে, তেতিয়াই ষ্টাৰ্ট হয়।
উম, সাথৰ চোৱা আগত তেই, লাগে কেমেলাটো।
অ, অ, নাজানো বাৰু, কিন্তু শুনা মতে আৰু শুনিছো।
উম, হয় তাৰতো মন্দিৰ মেইন গেটতো মন্দিৰ হেৰি, দ, গেট দৰ্জা খনতো, বন্ধয়ে হৈ যায়।
অ, বন্ধ হৈ যায়। আজি চাগৈ চব কাপোৰ কানি ধুইছে চাগৈ এনে কাইলে ধুই।
উম,
সুধি মন্দিৰখন, সুধি হ'ব নেকি?
উম,
মানে, কাপোৰ-চাপোৰ ধুব নহয়।
উম, কৰ, কৰ, পৰা ইমান দূৰ-দূৰ পৰা বাবাজি বিলাক আহে ন।
অ তাকে দেখিও ভাল লাগে যাব ইচ্ছা যায়
উম
উম আজি আও মানে ধেৰ কাম তাকে আজি মানে ধেৰ কাম হ'লটো খাই বই সোনকালে শুই যোৱায়ে হব আৰু
উম
উম বেছি দেৰিলৈকে থাকিব নোৱাৰা আজি আগতে মানে অলপ সময় থাকো আৰু ৰাতি মোবাইলটো টিপিকি টিপিকি এতিয়া নোৱাৰা আৰু আজি বহুত কাম হৈছে ৰাতিপুৱা পৰা বুজিছা উঠাৰ পৰা মানে এক তিলো ৰখিব পৰা নাই
মইয়ো একেই
একতিল মানে ৰখিব পৰা নাই কামো হৈছে ধেৰ
তাৰ পৰা আকৌ মই কাম চাম কৰি আকৌ দোকা হেৰিতো যাব লগীয়া হল ন বেংকত
অ অ তোমাৰ খাই বই শুই যাবা আৰু আজি কামো বেছি ন বহুত কষ্টও হৈছে চবৰে চাগে উম বাৰু ঠিক আছে দিয়া কলচল কৰিবা
উম উম হ'ব কৰিম দিয়া
বাৰু দিয়া
উম
উম